হেল্ল'।
অ' বন্ধু কোৱা?
কি কৰিছা?
এই তোমাৰ বিছনাত উঠিবলৈ ধৰিছিলো আৰু শুবলৈ ওলাইছিলো। তুমি?
ইমান জল্দি।
অঁ', -মানে তোমাৰ টোপনি আহিছে কিয় নাজানো।
সেই ইমান টোপনি আহিছে নে, ৰাতিপুৱা কি কৰ'বাত জঁপিয়াই ফুৰিছিলা নেকি?
এ' ৰাতিপুৱা সোনকালে উঠো ন' মই, মেইনকেচ ধৰা খোজকাঢ়িব যাওঁ যে ৰাতিপুৱা-ৰাতিপুৱা।
গাত একোৱেই নাই বোলে খোজকাঢ়িব যায়।
অঁহ', খোজকাঢ়ি কিনে ধৰা খালে ভাল হে।
ই' হয় কিয় বা? ৰ'বাচোন মানিলো হাঁ- খোজকাঢ়িলে খালে ভাল তুমি খোৱা জানো, কোৱাচোন মোক?
খাওঁ আৰু অলপ-অলপ, নোখোৱাকে থাকিম নেকি কোৱা।
মোৰ নালাগে দেই তুমি খোৱা বুলি।
এ' লাহে-লাহে খাব লৈছো আৰু আগতে নাখাইছিলো, কিন্তু এতিয়া লাহে-লাহে খাব লৈছো আৰু ভাত-চাতবোৰ।
উমঁ' লাহে-লাহে খাব লৈছে নকওঁ আৰু মই, নাম চেঞ্জ কৰি দিম মোৰ।
কেলেই বা, বিশ্বাস নহয় নেকি?
নহয়, একদম নহয়, মই এইটো ক্ষেত্ৰত তুমি খোৱা মই তোমাক খোৱাৰ ক্ষেত্ৰত এই এচিকুটো বিশ্বাস নাই।
হ'ব তেন্তে, তুমি এদিন আমাৰ ঘৰত আহিবা একেলগে খাম, কি কোৱা? কোনে বেছি খাই চাম, মই খাওঁ নে তুমি খোৱা।
নকওঁ আৰু এতিয়া আৰু, খোৱা চেলেঞ্জ কৰিবা নেকি?
ময়ে বেছি খাম তোমাতছে।
উমঁ, একেবাৰে কিমান খাওঁ দেখিছোঁ দিয়া একেবাৰে ইমানকণ একে মোৰ হাতৰ মুঠিখনমান।
এ' হৈছে আৰু ইমানখিনি মই এবাৰতে খাই দিম।
খোৱা তোমাৰ এইটো দ'হ গৰা খোৱা চাগে মাত্ৰ।
দ'হ গৰাতকে বেছি যায়।
ই নাযায়, মেক্সিমাম দচ, দচো নহয় ন।
নহয় নকৈছোঁ আৰু, মই ইচ তুমি কিমান গৰা খোৱা কোৱাচোন? তুমি কিমান গৰা খোৱা?
কাঁহি খাওঁ।
মই একেই খাওঁ।
মই দুই কাঁহি খাওঁ।
ময়ো তিনিকাঁহি খাওঁ।
মক দচকাঁহি খাওঁ, এতিয়া কোৱা?
এ, ৰাম মিছা, কৈ মিছা কৈছে এইবোৰ।
মিছা এতিয়া, থৰিনা দচ কাঁহি খাব পাৰি। মোক দেখাত থৰিনা লাগে যে মই দহ কাঁহি খোৱা মানুহ।
হেৰিয়াই, এ, লাহে লাহে খাব লৈছোঁ আৰু, তুমিও খোৱা হা, তুমিও শকত হ'বা।
উম, তোমাতছে বহুত আছোঁ।
এ, হ'ব হ'ব, এনেই বেমাৰী।
উম, অ', এতিয়া বেমাৰ ভাল হৈছিলা নে নাই আগতচে। এ, নাই নকওঁ ৰ'বা আকৌ বেমাৰে পাই যায় নহ'লে ক'লে।
এই সেইটো হয় দেই, মানে বেমাৰ ভাল হৈছে বুলি নক'বায়ে।
অ' মই যেতিয়াই কওঁ ন' এ, মোৰ বেমাৰ নাই ভাল হৈছে পিছদিনাখন বেমাৰ, কাইলৈ বেমাৰ হ'ব মোৰ চাবা।
ঐ তোমাৰ গৰম পানী খালেও ভাল নহয় ন'?
নাই মানে সেইটো তোমাৰ এলাৰ্জিটো গোটেই গাত হৈ গ'ল ন'।
উম।
ত' মানে মোক কি এনেকুৱা মানে হেৰি হৈ গৈছিলে, মানে এতিয়া মই যিয়ে নাখাওঁ মোৰ বেমাৰ হয় কিন্তু মানে এতিয়া মানে এটা মেডিচিন খাই আছোঁ
অ'।
সেই দুটা, ত' মানে সেইটো মানে তোমাৰ কাহ চৰ্দি চব চব কাৰণে হা, ত' মানে সেইটো খাওঁতে খাওঁতে মানে মোৰ অলপ ভিতৰি চাগৈ ইমিউনিটি এটা আহিছে নেকি মোৰ মতে নাজানো, ভিতৰি চাগে এটা হেৰি হৈছে। যোনটো মোক দৰকাৰ বেমাৰৰ কাৰণে ষ্ট্ৰং লাগে, অকণ বেমাৰটো মানে কমিছে, বস্তুটো, আগৰ নিচিনা নাই। কোৱা।
এ, কি কয়, এনেকুৱা ডাঙৰ ড্ৰাম এটা বিচাৰিবা।
হুম।
ড্ৰামটোত গৰম পানী কৰি কেনে সেই ড্ৰামটোৰ ভিতৰত সোমাই থাকিবা তুমি।
তাৰপিছত কি হ'ব?
তোমাৰ গাত যিটো এ, ধৰা বেমাৰ আছে, বেমাৰটো গুচি যাব।
বাহ! কি আইডিয়া দিছা।
অ', তোমাৰ ঠাণ্ডাৰ কাৰণে নহয় জানো বেমাৰটো?
ঠাণ্ডা বুলি নহয়। ঠাণ্ডাত, তোমাৰ ঠাণ্ডা দিনত নাৰ্ছ মানে ডক্টৰে কৈছে ঠাণ্ডা দিনত মোৰ খালি নাকৰ ভিতৰত দুটা ফুলি যাব।
অ'।
এনেই খালি ঠাণ্ডা গৰম বুলি কথা নাই ইয়াত, এই চাইনিজটো। মানে চাইনিজটো কেনেকুৱা বস্তু, বেলেগ তোমাৰ কেনেকুৱা এতিয়া যোনবোৰে মেডিকেল পেইছেণ্ট হা, কিবা এটা নে কিবা এটা থাকে। কিছুমান মানুহৰ চাইনিজ এনেকুৱা থাকে তোমাৰ বেঙেনা পোৱা থাকে, খোৱা বস্তুৰপা। দাদা এক্সামপল দিছোঁ হা, তোমাৰ চাইনিজ আছে ঠিক আছে
উম',
তোমাৰ বেঙেনাটোৰ পৰা এলাৰ্জি আছে। তুমি সেইটো খালে তোমাক খজুৱতি ধৰে।
অঁ',
মানে কিছুমানৰ এনেকুৱা, কিছুমানৰ খজুৱতি থাকে। মানে, এলাৰ্জি টাইপ কিছুমান তোমাৰ নাকৰ পৰা তেজ ওলায়। কিছুমানৰ তোমাৰ মানে এনেকুৱা এটা চাইনিজ থাকে মানে, এইটো নন-ষ্টপ চৰ্দি লাগে। আৰু মানে ভিতৰি পাহিটো ফুলি যায়।
অ', অ', অ'। মোৰ, জানা, অনবৰতে চৰ্দি লাগি থাকে, আৰু নাকটো বন্ধ থাকে।
তুমিতো ডাক্তৰক দেখুৱাইছা এবাৰ ভালকৈ বুজিছা।
মই দেখুওৱা নাই। মোৰ ডাক্তৰক দেখুৱালে ভাল নালাগে কিয় জানা? ডাক্তৰক দেখালে আকৌ ঔষধ খাব দিব। মই ঔষধ খাবলৈ একদম নোৱাৰোঁ।
কৈছে জানা? এইবিলাক বস্তু যে, মানে তুমি লাইটলি নল'বা।
কেলে? একো প্ৰব্লেম হোৱা নাই বাৰু মোৰ।
তোমাৰ এতিয়া প্ৰব্লেম নহয়। মই সেইটোৱেই ভাবিছিলোঁ, বিশ্বাস কৰিবা। পিছত মানে কি হয় জানা? এইটো তোমাৰ লাহে লাহে তোমাৰ মানে এইটো কি হয় লাহে লাহে? বস্তুটো বেমাৰটো বাঢ়ি বাঢ়ি গৈ থাকে।
অ', গম নাপাওঁ।
মানে তোমাৰ এইটো বাকী এনে প্ৰব্লেম নাই। খালি মানে, এইটো তুমি যদি নেদেখুৱা ন?
উম',
মানে, প্ৰব্লেমটো তোমাৰ পিছলৈ বাঢ়ি বাঢ়ি গৈ থাকে। এতিয়া একজামপোল মোক চোৱা।
সেইটো হয় বাৰু। তেওঁ তোমাৰ ভাল হ'ব জানিছা? ভাল হ'ব।
মানে, ভাল হোৱা এটা চান্স থাকে। এটা মানে তোমাৰ লিমিট থাকে, ঠিক আছে? এতিয়া তুমি যদি সেইটো ষ্টেজতে যদি তেতিয়া তোমাৰ ভাল নহয় আৰু পিছলৈ।
মই দেখুৱাবৰ নিচিনা প্ৰব্লেম হোৱা নাই বাৰু। কেনেকুৱা হয় জানা মোৰ? মোৰ ধৰা, ক'বাত ওলাই গ'লো।
উম
বতাহ লাগিলে তোমাৰ নাকেৰে। পানী একদম অকল পানী বৈ যায়। তোমাৰ একো চৰ্দি নহয় পানী বৈ যায়।
উম
তাৰপা ৰাতি যেতিয়া শুওঁ তল মূৰ কৰি শুলে মোৰ তোমাৰ নাকটো বন্ধ হৈ যায়। বাকী একো প্ৰব্লেম নাই। শুনিছা? হেল্লো' হেল্লো' হেল্লো'
অঁ শুনিছা?
অ তোমাৰ ভইচটো অহা নাছিলে।
অ নেটৱৰ্কৰ অলপ প্ৰব্লেম দি দিছিলে। হেৰি এ তুমি এবাৰ দেখুৱাই আহিবা।
ভাবিছো তাকে।
মানে বাকী একো তোমাক ইমান নিদিয়ে ন বাচ ঔষধ দিব নাকত দিয়া ঔষধ দিব। সেইটো মানে অকণ তুমি ৰেগুলেচন মানে কৰা ৰুলটো ফ'ল' কৰা।
অ',
তেনে তোমাৰ ভাল হৈ যাব। মানে, কি আৰু এনেকুৱা বিলাক যদি মানি নচলা মানে কি হৈ তেতিয়া তেতিয়া তোমাৰ ভাল নহয় আৰু এইবিলাক মানে বেমাৰবোৰ লাইকলি নলবা, অলপ মানে তুমি চিৰিয়াচলি ল'ব বস্তুটো
হয় বাৰু। পুৰে নেকি নাকত দিলে।
হেই নুপুৰে, কোনে কৈছে এ বহুত ঔষধ আছে। তাত তুমি যদি ডক্তৰ নেদেখুৱা এইটো কৰা তুমি, ষ্টিম দিয়া।
ষ্ট্ৰীম ন।
এই এটা হেৰি পায় হা, তোমাৰ সৰু চিচা বটল এটা পায়। হা?
মাক্সৰ বক নিচিনাখন নেকি?
নহয়, নহয় এটা সৰু বটল পায়, সৰু চিচাৰৰ। সেইটোত তোমাৰ এটা কিবা মেলা ভিতৰত এগালমান কিবা হেৰি থাকে হা, চিচাৰৰ নিচিনা। সেইটো মেডিচিন নেকি, তাৰ এটাই এডাল বাৰী এডালে তুমি পানীটো গৰম জল গৰম পানী দি দিবা, তাৰপাছত কম্বল খন দি তুমি চকু-তকু জিপি পেলাই সেইটো লবাচোন ভাল। তুমি ডক্তৰক নেদেখুৱালেও হ'ব তেতিয়া।
গম নাপাওঁ।
মই তোমাক ফটো মাৰি দিম ৰবা, মানে সেইটো তোমাৰ মোৰ লন, কি কৈছা মোৰ লগত আছে অ', মোৰ লগত তেনেকে আছে। মই মানে এনেকা গোট গুৰুত্ব নিদিওঁ যে সেইকাৰণে মোক পিছত মানে বেমাৰে পাই যায়গৈ।
এইবোৰ কৰিবা আকৌ তেতিয়াহে ভাল হ, ব, তোমাৰ এনেকে নকৰিলে ভাল হ, ব নেকি কোৱা? তোমাৰ বেমাৰটো তুমি নিজে চাব লাগিব ন।
মানে কি জানা, এলাহ লাগি যায়গৈ পিছত গৈ পেলাই।
সেইটো হয় বাৰু কৈছেও কোনে চোৱাচোন, মই নিজে ডক্তৰ হৈ কিনে তোমাক কৈছো।
সেইটোৱে তুমি নিজে নকৰা নে?
সেইটোৱে মই নিজেই ডক্তৰ তাত নগৈ পা, তোমাক কৈছো চোৱা।
মানে বেছি তোমাৰ যদি, মানে তোমাক কিয় কৈছো জল্দি দেখুৱাবলৈ তুমি যেতিয়া এটা বেছি ষ্টেজত পাই যাবা ন, বেমাৰত।
উম।
তুমি মেণ্টেলি ডিষ্টাৰ্ব হৈ যাবা, সেইটোত। তুমি পঢ়াত মানে, পঢ়াটো নোৱাৰিবা, একোতে নোৱাৰিবা, একোতে নাথাকা মানে সেইটো সময়ত।
উম। একো নাই, একো নাই ভাল হ'ব জানিছা। তুমি ভালকে ডক্তৰক দেখুওৱা মেডিচিন বোৰ সদায় খোৱা ঔষধবোৰ, বা হোমিঅপেথি কৰি চাইছা।
ই চব কৰিছোঁ, গাঁৱলীয়া কৰিছোঁ চব কৰিছোঁ। কৰিব বাকীয়ে নাই কি কৰিম আৰু কোৱা।
অ' গাঁৱলীয়া ঔষধ নকৰিবা, গাঁৱলীয়া ঔষধ কাম নাই জানা যি টি দি দিয়ে তোমাৰ, একো মানে ধৰা কাম বন নোহোৱা নিচিনাকৈ কিছুমানে গোবৰ খাব দি দিয়ে কিছুমানে, যি টি ঔষধ দি দিয়ে জানা।
গম পাইছোঁ, মোক ডক্টৰ এটাই দিছিলে হা এটা কিন্তু ভাল বস্তু দিছিলে হা ড ক্টৰে তোমাৰ আ, ঘি-ঘি-ঘিউ ঘিউতো গলাই পেলাই নাকত দিব লাগে।
অ', সেইটো দিলে ভাল হ'ব লাগে। কাৰণ সেইটো অলপ কাম দিব লাগে মোৰ মতে।
কা, মোক কিন্তু সেইটো অকণ কাম দিছে।
উম।
কিন্তু মানে তোমাৰ গাঁৱলীয়া নহয় ন গাঁৱলীয়া নহয় তোমাৰ হেৰিয়ে হয়তো কি ডক্টৰে হেৰি ডক্টৰে হেৰি কৰি দিয়া।
অঁ ঠিকে আছে সেইটো কৰিব পাৰা আৰু ডক্তৰে কৈ যদি, কিন্তু মই গাঁৱলীয়া বিশ্বাস নকৰো আৰু কিছুমানে ভূত লাগিছে কিবা কিবি অন্ধবিশ্বাস কৰে জানা।
কিন্তু আছে ভূত আছে জানা।
এ মই বিশ্বাস নকৰো ভূত।
মই দেখিছোঁ। দেখিছো মানে ফিল কৰিছো মানে ভোতটোতো নেদেখা তুমি, বাত মই ফিল কৰিছো সেইটোত।
এই এইবোৰ এনেই মই বিশ্বাস নক
মই তোমাক যদি মই দেখুৱাইন।
কেনেকে দেখাবা?
তো ওলাবা, সচাই কৈছো ছিৰিয়াছলি কৈছো মোক ফাটোৱামী নাই কৰা।
এই সেনেকে নকবা।
চিৰিয়াছলি কৈ আছো, মই ফটোৱামী নাই কৰা এইটো কথাত।
তেনেকে নকবা ধেৎ মই বাহিৰত খোজ কাঢ়ি আছো ভয় লাগে নহয় মোৰ।
হেট তেৰি, এনেই চোৱা এতিয়া নিগেটিভ বস্তু যোনবিলাক, তুমি চব জেগাত নোপোৱা কেনেকুৱা জেগাত পাবা?
যিয়ে নহওঁক। যিয়ে নহওক বাহিৰত গোটেই চুনচান আন্ধাৰ হৈ আছে, মই কথা পাতি আছো তোমাৰ লগত ৰাতি ভয় লাগে ন।
এই মানে কব এটা চাইদে ক'ব গ'লে ভয় এইবোৰ। তুমি যিমান ভয় কৰিবা তোমাক ভূটে সিমান এট্ৰেক্ট কৰিব, তুমি বিন্দাস থাকা না। ভূতে তোমাক এটেক কৰিব নোৱাৰে সেইটো ক্ষেত্ৰত।
ঐ ভয় নালাগে মই জমনি কৰিছো।
অঁ, সেইটো কোৱা। কিন্তু আছে বস্তু, মই তোমাক প্ৰুফ হিচাপে মই দেখুৱাব পাৰিম।
হয় হয় দিয়া।
আ এই, মই মানে তোমাৰ হা তোমাক মোক কথা এটা ক‌ও হা।
উম।
কৰিবা নে নকৰা নাজানো তোমাৰ কথা সেইটো।
উম।
বাট আ‍ঁ, মমবাতি এটা ল'বা।
অঁ
আঁ মেক্সিমাম থ্ৰি তিনটা তিনটা মানে তিনটা এৰাউণ্ড মানে এইবিলাক হেই টাইমত
অ‍ঁ
তোমাৰ ৰাস্তাটো মুখত যাবা, তোমাৰ ৰাস্তাটো তিনিকোণীয়া নহয়?
তিনিকুণীয়া আমাৰ একদম সেইফালেও আছে এইফালেও আছে তিনিকুণীয়া বাৰু।
জোনফালেই আছে।
অঁ
একে মানুহ নাথাকা সময়ত।
অঁ
তুমি মমটো লৈ যাবা।
উম
গৰু এটা ৰখি থাকিবা।
মই ভিতৰতে যামগৈ এতিয়া।
অ সেততেৰি তুমি ভয় কিয় কৰিছা ভাই।
আৰে ভয়টো লাগিব ন।
এতিয়া নহয় ন এতিয়া মানুহখিনি শুলে নেকি নাই শুৱা নহয়। কোন শুইছে নো, কোৱা এতিয়া নাহে নহয় অ এনেই কৈছো শুনি লোৱা।
কোৱা।
তুমি যাবা?
উম।
বাচ তুমি এটা ৰখি পেলাই কিবা ক'ব লাগে দেই, মই সেইটো পাহৰি গলো কি ক'ব লাগে।
অ।
সেইটো এক্সপিৰিয়েঞ্চ কৰিবা মানে নিজে গম পাই যাবা।
তাৰপিছত দেখিব মোক, মানে মই দেখিম নে?
চিয়ৰ দেখিব পাৰা এণ্ তুমি এটা হেৰি আছে তোমাৰ ঘৰত এইটো খালি তোমাৰ ঘৰ ত কোনো থাকিব নালাগিব বাথৰুমত গৈ পেলাই মোৰ ম'ম এদাল লৈ পেলাই ব্লাডি মেৰি কয় যে এটো কিন্তু ট্ৰো নাই তোৰ সঁচাকে ট্ৰো আমাৰ লগৰ কিছুমানে কৰিছে।
এই ইউটিউবত এনেই এনে কৈ থাকে মোৰ ত ভিডিঅ' বোৰ আহিয়ে থাকে জানা।
কিন্তু তোমাৰ সঁচা কথা কবলৈ গ'লে কিন্তু এইটো যে মই যে কৈছো ৰাস্তাটো তিনিকুণীয়া
অঁ।
এইটো কিন্তু সঁচা।
গম নাপাও কৰি চাম ৰবা লগৰ খিনিৰ লগত মিলি কিনে।
উমহু নহ'ব নোৱাৰা।
অকলে?
অকলে, এটা কথা কৈছো তোমাক কি ভূতটো ধৰিলোৱা তোমাক আহি পেল কি দেখাই দিব গোটেইখিনি মাজত তোমাক সদায় অকলে এটেক কৰিব বস্তুতোৱে থৰে না তোমাক গোটেই লগৰ মাজত তোমাক চাব আহিব।
সেইটো হয় বাৰু।
মানে তুমি অকলে চাবা বস্তুতটো। মই ভয় খুৱাব কোৱা নাই ভয় খোৱাবৰ কাৰণে কোৱা নাই দেই মানে মোকো বেলেগে কৈছে ন।
এ বুজিছো মই মইতো ভয় নকৰো কাৰণ মই দুটা তিনটাত জানা কেতিয়াবা গৰম দিন ন আজিকালি দুটা তিনিটাত আহি কিনে মই আগফালে বহি থাকো অক'লে অক'লে।
উম তেনে তুমি কালি কৰি চাবা।
মোৰ হাতত টৰ্চ থাকে মমবাটীৰ দৰকাৰে নাই চাইছা
টৰ্চ টৰ্চডাল দি নহ'ব এই টৰ্চডাল ঘৰত থৈ যাবা তুমি মমবাতি লৈ যাবা।
ধেট তেৰি। হ'ব বাৰু মই তোমাক কৰি কিনে জনাম দিয়া। কি কোৱা?
উম মই তোমাক কালি ফোন কৰিম আৰু কালি তোমাৰ ঘৰত এপাক যাম হা মই তুমি থাকিবা ন ঘৰতে?
আছো আছো মই ঘৰতে আছো।
ঠিক আছে। উম হ'ব দিয়া মই তোমাক কালি আবেলি ফোন কৰিম হা পাঁচটা বজাত। বাই বাই ঠিক আছে দিয়া বাই, উম উম।